হেল্ল'
হেল্ল' অ।
অ কি কৰি আছা?
মই এনেই বহি, এনেই বহি আছিলোঁ।
অ হয় নেকি ভাত চাট খালানে? মই এনেই বহি আছো মই অ।
আচ্ছা মানে এনেই বনাই থৈছো অলপ। পিছত খাম, মানে এতিয়া অলপ বৰষুণ হৈছে ন বতৰটো ইমান ভাল, ভাল লাগি আছে। সেইটো কাৰণে অলপ বাহিৰত এনে বহি আছো।
অ কি বনালা আজি?
আজিতো মানে কি দিনৰে ভাত আছিল ন তাক এইটো আলু ভাজি লগত অলপ ফ্ৰাই কৰি দিছোঁ, এতিয়া
অ হয় নেকি? অ অ হয় সেনেকুৱা খালেও ভাল লাগে কেতিয়াবা ভাত।
অ অ অ আৰু মানে অ মানে আৰু বাচি গৈছিল ন। সেইটো কাৰণে এতিয় খাওঁ আৰু।
অ মই তোমাৰ অ মইয়ো এই এতিয়া বনাম হে, বনোৱাই নাই। এ আজি মাছ বনাম বুলি ভাবি আছো, মাছটো আনিছো সেইটোয়ে বনাম। তুমি খোৱা নে মাছ,?
অ অ মই মাছ খাও, মই ক এইটো ৰৌ মাছে খাওঁ মানে ৰৌ মানে ৰৌ মাছ আমাৰ মানত বেছি ভাগ ৰৌ মাছেই আনে আৰু।
অহ হয় নেকি? অ আমাৰতো এই ৰৌ মাছ নানে মানে আমি ভাঙন মাছ খাওঁ, অ জানো মইয়ে বনাওঁ। অ তাৰপৰা এই ভাগন মাছ বেছিকে খাওঁ আমি। অ তুমি ভাঙন মাছ তো সেই এইে ফ্ৰাই কৰিব লাগে ফ্ৰাই কৰাৰ পিছত তোমাৰ এ মচলা চচলা দি কিনা বনাব লাগে আলু দিও, আৰু তোমাৰ টেঙা পাত দিও কেতিয়াবা আৰু টেঙা পাত নহলে বিলাহী বেছিকে দিলেও ভাল লাগে আৰু মাছ, ৰ জোলটো টেঙা হলে ভাল লাগে ন, তুমি কেনেকাে বনোৱা?
অ আমাৰতটো মানে আলু মানে কি আলু চালু একো নিদিয়ে মানে কি যদি মাছ বনাইছে অকল মাছে বনাই। মাংস বনালে অকল মাংসই বনাই, তাতে মানে আলু আৰু বেলেগ, অ আলু আৰু বেলেগ চব্জি মানে এইটো মিক্স নকৰে।
অ হয় নেকি?
যিমানো এইটো অ মানে যিমানো মচলা দি বনাও কিন্তু মই ন, এইটো নিমখ হালধি দি যে অলপ ফ্ৰাই কৰি দিয়ে এইটোৱে খাই বেছি ভাল
অ অ অ হয় হয় ফ্ৰাই কৰাটো বেছি ভাল লাগে কিন্তু। ফ্ৰাই মাছটো বৰ ভাল লাগে, মই খাওঁ এই ধোৰা মাছৰ কাইটো বেছি থাকে ন। উম। কিছুমান মাছৰ তোমাৰ বেছি কাইট যে থাকে সেইবোৰ মাছো ফ্ৰাই কৰি থাকিল
অ অ অ এইটো বাৰু হয়। আৰু এইটো কি কয় কণীৰ এইটো মাছৰ কণী খাইছা নে?
অ অ খাইছোঁ সেইটোতো তোমাৰ পকৰি বনাই খাওঁ।
অ অ, অ মানে নাছিলো অ অ। মানে আগতে খোৱা নাছিলো তাৰ পিছত মাই এদিন ভালকে বনাইছে ইমান সোৱাদ লাগিছে বহুত টেষ্টি লাগিছে।
উম উম উম উম। হয় হয় এইটো বৰ ভাল লাগে খোৱাতে আৰু মাছৰ তিতা খাইছানে?
অহ। নাই নাই এইটোতো নাই খোৱা।
অ মাছ অ হয় নেকি? মাছৰ তিতাও ভাল লাগে তোমাৰ ভাতৰ লগত ফ্ৰাই কৰি কিনে খাব পাৰি।
অ আচ্ছা এইটো মানে কি তুমি বেছিভাগ মাংস মাংস ভাল পোৱা নে বেছি মাছ ভাল পোৱা?
মইটো মাছে ভাল পাওঁ বেছি মাংস ইমান ভাল নাপাওঁ মাংসটো খায়ে থাকো ন এই মাংস আজিকালি ভালে নালাগে।
অ অ আৰু আজিকালি এনেকুৱা হৈছে যে মাংস খাব ইচ্ছাই নাযায় ন।
উম উম হয় ঠিকে ক'লা।
অ আৰু টেষ্টটো নাহে চাবচোন আগৰ নিচিনা একো টেষ্টে নাই। অ অ।
হয় ঠিকে ক'লা সেইকাৰণে আমি মাংস মানে খালে তোমাৰ সপ্তাহত এদিন মানে লওঁ। লোকেলে খাওঁ লোকেল মাংসই খাওঁ লোকেল মুৰ্গী খাওঁ। জোল বনাই খাওঁ সেইটোয়ে ভাল হয় আৰু, স্বাস্থ্যৰ কাৰাণেও ভাল হয় ন?
অ অ কিন্তু তাৰ মাংসকেইটা ইমান টান ন সোৱাদ ইমান
উম উম।
আ ব, অ এইটোৱে এইটোৱে এইটোৱে।
উম হাৰ্দিটো বেছি থাকে ন সেইকাৰণে মই মানে এনে তোমাৰ মাংসৰ হাৰ্দি থাকাটো বেছি ভাল পাওঁ।
অ হাৰ্দি থাকাটো ভাল লাগে আৰু। কিন্তু আজিকালি এনেকুৱা আছে যে চিকেন মানে মাংস মাংস না, আমাৰ ঘৰত মানে এনেকুৱা আছিল বহুত কমে খায় আৰু।
উম উম আমাৰতো এৰিয়ে দিছে এতিয়া। অ আমাৰ আগতেটো বহুত খাইছিলো সদায় খাইছিলো মাংস। স কিন্তু আজিকালি নাখাৱে মাংস।
এইটো বহুত, এনেও আজিকালি বহুত মানুহ কম খাই। আৰু জানা ন আৰু মাংসত ন আজিকালি ইমান। মান বেমাৰ ওলাই।
অ অ হয় ঠিকে ক'লা বহুত বেমাৰ ওলাই আজিকালি।
অ অ।
কিবি মানে উম মাছে খোৱাটো ভাল হয়। কেতিয়াবা মাছ খাব লাগে সে মাছে ভাল আৰু খালে আৰু মাংসটো খাবই নোৱাৰি আৰু গৰম উম। সেইকাৰণেটো নাখাৱেই সেইটো।
কালিটিটো ওলাইছে সেইটো ট্ৰাই কৰিছাঁ নিকি খাই?
টিক্কা লিটি অ নাই নাই সেইটো খোৱাই নাই মই এই মই খাম বুলি ভাবিছিলো এবাৰ তোমাৰ এই ক মই বেল বেলতলত দেখাই দেখিছিলো সেই। টো এ খাবলে বৰ মন আছিল। কিন্তু মই খোৱাই নাই সেইটো মানে কেনেকুৱা বনাই।
আৰু না - নাই নাই আমিতো এনে মানে আগতে লিটি চৌখা খাইছো লিটি চৌখাটো বনাব পাৰেই। কিন্তু তোৰ চিক্কা লিতিটো একদম নতুনকে ওলাইছে চাগে ন মানে তাতে কি চোৱা আমি তাতে আগত কি দিছিল আলু পিটিকা দিছিল চৌখা। যোনটো কয় আৰু আজিকালি চিকেনত বনাই
অহ হয় নেকি অহ মইতো তুমি টো খোৱা নাছিলো আগতে লিট্টি খাও খোৱা নাই কলা সেইটোও হোৱা নাই মানে মানে সেইটো দেখিছিলো খাবলৈ বৰ মন আছিল কিন্তু খোৱাই নাই বৰ ভাল লাগে এই তোমাৰ মোৰ এজনী লগে বনাইছিলে। এবাৰ মোক কৈছিলে যে এই চাটুৱা হয় ন এই
অ অ অ অ চাটটো দি বনাই। কাৰণ এইটো এইটো তোমাৰ ভালেই তুমি যেনে এইটো নৰ্মলে লাগে দেই কিন্তু টিক্কাৰিটিটো এবাৰ এদিন খাব গ'লো না কিন্তু ইমান ভিৰ ইমান ভিৰ এইটো আৰিয় নগৰ ওলাইছে। ন এতিয়া উম বহুত উম উম। ইমান ভিৰ আছিল ৰখি ৰখি মানে নাপালোৱেই আৰু ঘূৰি আহিব লাগিল।
অ হয় নেকি। এ এনেতো তোমাৰ বাহিৰ বাহিৰৰ বস্তুবিলাক মানে কিবা কিবি ফাষ্ট ফুডটো বৰ ভাল লাগে। মই ম'ম' চম' খাওঁ তুমি খোৱা নে?
অ অ বহুত মানে মোৰতো বহুত ভাল লাগে মোৰ খালে আৰু একো খাব দৰকাৰে নাই।
অ হয় ঠিকেই অলপ ম'ম' আৰু মম' চুপতটো বৰ ভাল লাগে।
অ অ মানে ক'তবা যদি বাহিৰত কেতিয়াবা বাহিৰত যদি যাওঁ তেতিয়া ম'ম' বা ৰোল বা ফুচকা ফুচকাটো মানে খাওঁৱে খাওঁ।
উম মইতো আৰু মই কলেজত যাই থাকো। ন আমাৰ কলেজৰ ওচৰত ফুচকাৰ দোকান আছে এ ইমান খাও ন খাই। সদায় খাওঁ আৰু ইমানে ভাল লাগে আৰু ম সেই গনেশ গুৰিৰ কথাতো বৰ ভাল লাগে সেইটো এই বাছ ষ্টেনৰ কাষতে আছে যে সেইটোত খাইছানে তুমি উম অহ অহ সেইটোও বৰ ভাল লাগে টিষ্টি থাকে ন ডাঙৰ ডাঙৰ থাকে উম হয় বৰ টেষ্টি লাগে সেইটো উম
ভালো লাগে আৰু
উম উম ভাল লাগে তোমাৰ আলুও বেছিকে দি দিয়ে তাতে আৰু তোমাৰ পানীয়ত
এইটো যে আজিকালি ফুচকা ৱালাই কি কৰি অহ অহ অহ অহ এইটোৱে বহুত ভাল লাগেটো আজিকালি ফুচকা হতে কি কৰে যে তিনিই দিয়ে দহ দচ টকাত
অহ অহ বহুত কমতে দিয়ে আৰু তোমাৰ এই ফেন পাঁচটা মান দিয়ে তোমাৰ দহ টকা ফেঞ্চি বজাৰত যাবা চোন উম তোমাক দহ টকা তিনিটাই দিয়ক আৰু সেই দহ টকাৰ নাপাবাই কয় যে দহ টকা নাই বুলি কয় বিশ সেইকাৰণে অলে আৰ বিচ টকা পৰাই ল'ব লাগিব তেনেকুৱা কয় উম আৰু প বজাৰ ফালে অহ
আছে
উম উম হয় কি কি কলে সেইতো হয় মানে আজিকালি
ফাৰ্ষ্ট তলামি কৰি দিছে তোমাক দহ টকা নিদিবই ক'ব যে বিশ টকাত
উম আৰু দৈহি ফুচকা খাইছা নে
নাই নাই দৈহি ফুচকাতো ফুচকাতো খোৱা বাৰু খাইছা নেকি
অহ হয় নেকি মোক মই খাইছিলো বৰ টেষ্টি লাগে দৈহি ফুচকাও ভাল লাগে কিন্তু আমি যে নৰ্মেল ফুচকা খাওঁ সেই টো মানে সেইটোৰ মানে সেইটোয়ে বেছি। বেছি ভাল লাগে আৰু দহি ফোচকাও কেতিয়াবা এনে খাবলৈ মন গ'লে খাও ভাল লাগে কিন্তু। তো দহি ফুচকাটো। উম সেইটো ভাল লাগে উম সেইকাৰণে মানে খাইছো মই বেছি খোৱা নাই
টেঙা আৰু অলপ জ্বলা থাকিব লাগে ন এই দহি দৈ চৈ দিলে মানে সেই মিঠা মিঠা লাগে যে
অহ অহ হয় সেইটো হয় মানে মই যত খাইছিলো তোমাৰ এ তাতে মানে এনেকোৱা মিঠা দিয়া নাছিল তোমাৰ দৈহি ফুচকা মানে অলপ টেঙাই আছিল অলপ মিঠা আছিল তোমাৰ তেঁতলিৰ এইটো ৰস বস্তু দি দিয়ে ন ওপৰৰ পৰা বিৰাট টেষ্টি লাগে
চব বনাব পাৰ ন ঘৰত নিজে
হয় কোৱা
অহ অহ অ তেতলিৰ পানীটো দিয়ে অহ অহ কেতিয়াবা ফুচকা বনাই খাইছানে
অহ মই ঘৰতো বনাও কেতিয়াবা তুমি বনাইছিলানে
অহ অহ মানে মোৰ বাঁ বনাইছিলে মানে ভালে লাগিছে কিন্তু এটা কথা দো কাৰন এই যে খাই ভাল লাগে কিন্তু ঘৰত নালাগে
উম উম হয় সেইটো ঘৰত মানে সেনেকোৱা নাই। নহয় আৰু। এ মানে ঘৰতে ফুচকা বনাই খাও কেতিয়াতো মই চাওমিনও বনাও আৰু ম'ম'ও বনা। ন ঘৰত। তে বৰ ভাল লাগে মম' আৰু চাওমিন ঘৰত বনাই কিনে খালেও ভাল লাগে কি। একেবাৰে ঠাণ্ডা দিনত বেছি ভাল লাগে উ তুমি খাইছানে। উম ভাল লাগে সেনেকোৱা ন খালে কেতিয়াবা ঘৰত। উম হয় তাকে ভাল লাগে সেইটো খাই কিনে উম দিয়া ঠিক আছে দিয়া ৰাখ। খো হা ভাল লাগিল তোমাৰ লগত কথা পাতি দিয়া।
উম।